হেল্ল'।
অ' অ' শুনিছা নে।
ক'ত আছে বাৰু।
মই তোমাৰ কামলৈ আহিলো ওলাই এপাক লেবট।
অহ' অহ'।
এয়া কামতে আহি আজি কাম একেবাৰে নাই। আজি ভালেই পাইছো বাৰু নাই। সদায়তো কিমান কৰিবা একে খিনি কামকে।
সেইটো হয়, বতৰটো এতিয়া বহুত বেয়া গোমাই কৰি আছে। বৰষুণ দিব পোৰা তোমাৰ।
নাই সেইটোয়ে লাগে, সেইটোয়ে লাগে দেই, বৰষুণ দিয়াটো লাগে, এই পাঁচ দিন যিটো গৰম মাৰিছে। বা মাইগড বাহিৰলৈ ওলাব নোৱাৰা কণ্ডিশন কৰি দিছে আ
কালি ৰাতি বৰষুণ দিছেতো আজিও দিব কাইলৈ দিব
দিয়ক দিয়ক দিয়ক ৰাতি বৰষুণটো দিলে একো নাই বাৰু দিনত খালি দিব নালাগে কামৰ সময়ত ৰাতি তোমাৰ যিমান বৰষুণ দিয়ে কি দিয়ে দি থব আৰু কোনো কথা নাই আৰু লাগেও বৰষুণ টো ন এয়া মানৰ খেতি বাতি চিজনে আৰু এইকেইদিন তোমাৰ চাৰিদিন পাঁচদিন যিটো ৰ'দ দিছে মানৰ খেতি কৰা মানুহখিনি আৰু প্ৰবলেম হৈছে পানী লাগে কিবা লাগে বহুতো তেনেকুৱা হৈছেতো হেইটো কাৰণে মানে অ বৰষুণতটো সেইটো কাৰণে দি দে ভালে হৈছে চামাভেকেচন চলি আছে ন স্কুল বিলাকত ক'বাত প্লেনিং কৰিছা নেকি ফুৰিবলৈ
চাবলৈ প্লেনিং কৰা নাই বাৰু কৰিব লাগিব
প্লেনিংটো কৰা সাংসাৰিক মানুহ এই বতৰ এইবিলাকতহে ভাল ফুৰিবলৈ যাব এতিয়া সাংসাৰিক মানুহৰ ফুৰিবলৈ যোৱা
এতিয়া হোৱা নাই এতিয়া বহুত বেয়া হৈ আছে ন সেইটো কাৰণে বতৰ চতৰ বেয়া হৈছে
অ এতিয়া এতিয়া চোৱাচোন আমাৰ অসমখনতে কিমান জেগা আছে ফুৰিবলে যাওঁ বুলি ক'লে ম আউট অফ আচাম আউট অফ ইণ্ডিয়া যায় ক'লে গৈছো ফুৰিবলৈ গৈছো বোলে আমুকত কিন্তু আমাৰ অসমখনতে ফুৰিবলগীয়া বহুত জেগা আছে
আপুনি ক'বাত যাব নেকি
মোৰ মানে কোনো হেৰি নাই প্লেন নাই কিন্তু মন গ'লে এতিয়া আজি এতিয়া কামত আছো কাইলৈ ৰাতিপুৱা মই গুচি যাবলৈ পাৰো কৰ'বাত বোলো আন প্লেন প্লেন আৰু কত যাম কোনো ঠিকনা নাই ঘপকে বোলে প্লেনিং হল বোলে আজি আমুকৰ পা আহোগৈ বল টি ল'লো গুচি গ'লো আৰু এনেকুৱা ক'ত যাম কি কৰিম সেইটো মই প্লেনিং কৰি ৰখা নাই মানে মোৰ এতিয়া বৰ্তমান তোমাৰ অৰুণাচল অৰুণাচল চাইডে যাবলৈ মন গৈ আছে নাম চাই চাম চাই মানে যিটো গৰম পৰিছে নাম চাই চামচাই চাই চ গৈ ভাল লাগিব আৰু এতিয়া মানুহবিলাক খুব গৈছেও ন
তাত গ'লে বাজেট কিমান লাগিব
এই তিনদিন তিনদিন চাৰিদিনৰ কাৰণে যাব লাগে তোমাৰ পোন্ধৰ হাজাৰ মান টকা এটা লৈ গলে হৈ যায় হাতত ঘূৰি আহিব কিন্তু তুমিতো দুট দুটকা মানতো সৰহকে নিব লাগিব
বেছিকে গাড়ী চাৰি ভাড়াত গ'লে বাৰু লাভ হয় নে মানে এনে গাড়ী ভাড়া কৰি গ'লে লাভ হয়
লাভ হয় দুটা ফেমেলি বা হেনেকে মিলি কিন্তু তোমাৰ এনেই যদি ইনোভা চনেবাইখন লৈ যোৱা তেতিয়া তিনি দুটা তিনটা এনেই টটেল ভাড়া তোমাৰ ষোল্ল হাজাৰ মান টকা লয় তিনিদিন বা চাৰিদিন
এ
ষোল্ল হাজাৰ মানত তুমি ভাড়া গাড়ী গলে ইন'ভা চিনভা
কিবা ট্ৰেভেল এজেঞ্চিবোৰ যে আছে যে সিহঁতৰ লগত কাম কৰি
কি কৈছা কি কৈছা ভইচটো অহা নাই কি কৈছা
ট্ৰেভেল এজেঞ্চি বুলি আ
অ ট্ৰেভেল এজেঞ্চি লগত মানে কি হয় কথাটো উউম' এই কণ্টেক্টো তই পাৰা বিজনেচ পলিচে হেল্ল' হেল্ল' লৈছানে নাই হেল্ল' হেল্ল' হেল্ল' উ চৰো পাইছিলে নেকি অ হ ক চ বিচ নাই হেল্ল' চ এইফাললে বলে অ উ চৌৰভ কিধাৰ মেে আহ ক'ত গ'ল চৌৰভ চৌৰভ তোনটো নাইকিয়া হৈ গ'লো ফুল চুল লগাই পাই নাইকিয়া হৈ গলো
তৰ ওলাই পাক ক যাবো নাই ন কেইটা? উ', উ'
আম